কি কৰি
এয়া একো কৰা নাই ৰাস্তাতে ৰৈ আছো, কি কৰি আছা?
অ', মইও এই এনেকোৱা মানে ৰাস্তালৈ ওলাই আহিছো। উম, ভালে, ভালে, তোমাৰ যে বহুত দিন তোমাৰ বহুত দিন খা খবৰে নাই যে, কি হ'ল?
এ হেৰি, পথাৰলৈ গৈছো আকৌ।
অ', মাটি ৰুই আছা।
মাটি ৰুই আছো, অ'।
কিমান আগবাঢ়িছে।
কিমান লাগিব আৰু দুই মিনিত মান লাগিব। ৰুবলৈ সময় নোপোৱা হৈলো এ আকৌ সেই লগৰ এজনীকো দিওঁ যে। এই লগৰজনীকো ৰুই দিওঁ যে। শুনিছা অ' সেইটো কাৰণে সেই তকো ৰুই ৰুই দিওঁ আকৌ মাকোৰুই দিয়ে।
অ', তেনেকুৱা হ'লে ভাল আৰু।
অ', অ', তোমাৰ হি ল'ৰা ছোৱালী ঠিকেই আছে।
ল'ৰা ঠিকে আছে অ' ঠিকে আছে ঠিকে আছে ছোৱালী।
মোৰ ছোৱালী ঠিকে আছে।।
ছোৱালী বন্ধ দিলে নহয় স্কুল।
স্কুল বন্ধ গম বন্ধ দিছে। তাৰপা তাই বন্ধ তে বোলো সেই মাটিকন ৰুই লওঁ।
অ', পিছত আকৌ নহ'বা স্কুল খুলিবই নহয়।
অ', স্কুল খুলিলেই দিগদাৰ হ'ব নহয় অনা নিয়া।
উম, উম সেইটো হয়ে।
সেই মাটিকন তো ৰুই লৈছো এই লগত সেই তিনজনী আছে সেই তিনজনীক সলনিহে ৰুই দিও।
অ'।
সেহেতি আকৌ আমাৰ মোক ৰুই দিয়া তেনেকে এ বিঘা ৰুলো বাৰু আৰু দুবিঘা আছে।
অ', এই তেনেকুৱা হ'লে ভাল অ'।
অ'।
তোমাৰ মানে কি হয় ৰুয়ো ভাল লাগে দিয়াচোন। আমাৰ ৰুইছো অ' আমাৰ সেই প্ৰথম কে দুদিন বাৰু ৰোৱনিয়ে লাগিলে তাৰ পিছত সেই কালি কালিও ঘৰতে ৰুলোৱেই কাষৰ বৌ এজনী গ'ল তাৰপিছত আকৌ আজিও ওচৰৰ বৌ এজনীয়ে খুৰী এজনীয়ে গ'ল। তাৰপা তেনেকেই ৰুলো। আজি ৰুই হৈ গ'ল অ'। তোটেল টোটেল তিনি বিঘা হ'ল আৰু দুবিঘা এটা আছে আৰু।
অ', অ', আমাৰো সেই আছে দুবিঘা হেৰিটে এই শাওনতেই ৰুই নে কেতিয়া ৰুম আৰু এইদিনতে।
অ', অ'।
অ', তোমালোকৰ হেৰি নহয় এই ঘৰ মাটিৰ দূৰত নে?
আহ অ' মাটিত দূৰত বহুত দূৰণিত অ'।
অ', দূৰ হ'লে অকমান দিগদাৰ হয় ওচৰত হ'লে পিছবেলাও যাব পাৰি।
এই তোমাৰ মানে গৈ গৈ পোৱালে বহুত ভাগৰ লাগে বুলি কৈছো নহয়। মানে ইয়াৰ পৰা গৈ পালে যিমান টাইম লাগে নহয় সিমান টাইম তাত মানে এনে ওচৰতে হোৱাল আধাখিনি গ'লহেঁতেনে।
অ', অ', হয় পাই এনেকুৱা দূৰণি হ'লে বেয়া ওচৰত ওচৰত হ'লে পিছবেলাও ৰুব পাৰি।
অ', আৰু মোৰ মানে কি অ' গৈ পোৱা পিছত অকমান দেৰি ৰুইহে ৰুবলৈ যাব পাৰো
অ', অ', তুমি কি সেই কি ধান দিছা।
আমাৰ সেই এই শালি ৰুইচে এই বাৰ। এইকন শালি ৰুছে তাৰপিছত আৰু দুবিঘা এটা আছে সেই দুবিঘা যেনিবা এযোং কৰিব।
অ', আমাৰ সেই বাচমতি ৰুইছো।
অ'।
অ', আৰু সেই বৰা নানিয়া এইবিলাক হেৰি নকওঁ এ দুড়া দিনত অসুবিধা হয় নহয়।
এ সেইটো হয়য়ে অ
একে লেঠাৰয়ে পকিলে যেনিবা লগতে দাই আনিবলৈ ভাল আকৌ পিছত শেহতীয়াকে বৰ দিগদাৰ হয়
উম উম তোমালোকক বেচিলে মানে কবা আমিও কিনিম ন আমি বিচাৰিয়ে ফুৰ
অ অ আমাৰ এই ধান বেচিবলে নহয় অ এই ঘৰতে লাগেই ন ন আকৌ সেই সমবায় চাউলতটো বেছি নোপাওৱেই নহয় মই দহ কেজি এটাহে পাও সেইটো কাৰণে ঘৰত লাগে আমাৰ বাৰু সেই এই মানে নতুন ধান নাখাওঁ পুৰণা ধান খাওঁ এই নতুনতটো লগে লগে খাবলৈ বেয়া হয়
বেয়া সেই আঠা আঠিও লাগে আৰু মানে সেই খাবলৈ অ পুৰণা ধানটো খাইয়ো ভাল লাগে আৰু মোৰ পৰাই সঁচা কথা যিমান ভাত পানী তোমাৰ জানো কিহে খাই
অঁ আমাৰ হেৰি মই অসুবিধা তাৰপৰা ঘৰত ধক ভণ্টীজনী আছে সি ম মানুহজনৰ ভৈনীয়ে
অঁ
তাৰপৰা সে তাই ভাত পানী বনাইছে আৰু
অ এনেই হেৰি কি বুলি কয় বোমোহঁতো বৰ্তাহতটো ভালেই নহয়
অ ভাল ভাল তুমি সেই খৰিচা বনাই খান নাইব
এ খৰিচা অকমান বনাইছিলো কনেো কবা হেৰি মই মাজতে ঘৰলে গৈছিলো দিনতয়াকে তাৰ পিছত তোমাৰ থাকিব লগগীয়া হ'ল বাবায়ো মানে পথাৰত থাকে সন্ধিয়াহে আহে নাচালেই তো ৰ'দত দিবলৈও নহ'লে গো এ মান ভেঁকুৰৰিী হেৰি হৈ গ'ল বেয়া হৈ গ'ল
অ আমাৰ হেৰি আকৌ মই তেনেকে নিজে খৰিচা বনাই পোৱা নাই তাৰ পৰাা সেই ওচৰৰ সেই ব বুঢ়জনীয়ে বোলে সেই আহিবাচ এদিন সেই পিহনাখনো লৈ আহিবা দুই গছ এটা কাটি পেলাই সেই দুইজনীয়ে বনামচোন তাৰপা সেই হ'ল মই এনেকে অসুবিধাও হ'লো যে সেইটো কাৰণে এদিন যোৱা নাই কোনোবা এদনা বনাব লাগিব খাই ভাল লাগে আকৌ
অ খাই বহুত ধুনীয়া লাগে তোমাৰ এনেকে অকমান টেঙা সাচত পিটিকা কৰি খাইও ভাল লাগে
অ নিমখ তেল অ সানি পেলাই জলকীয়া অক সানি
কঠ কঁঠাল গুটি খৰিচা টেঙা এনেকৈ বনাই
অ আমাৰ অ হেই এক খৰিচাটো ন ব বাহতৰ কাৰণে ভাল প্ৰেছাৰ আছে যে মোক আকৌ খাৱলি এইবাৰ কিনিহে খাইছো খাৱলি
অ আমাৰ খাৱলী বা দেখিবলৈ নাই বা
অ মই খালি কিনাই কিনিহে খাইছো বা বনোৱাই নাই সৰিয়স কেইটামান আছে চৰি ৰ'দাই পেলাই
হ'লেও এতিয়া তোমাৰ গম পাইছা পথাৰাপ পৰা আহি পাৰি দিয়া ভাতকেইটা খাবলৈ বৰ ভাল লাগে
সেইটোয়ে এতিয়া সেৰি বাৰিষা এনেকে ৰঙালা ভাজি অকনৰ লগত খুইছা বা খউলি অকণ লৈ পেলাই ভাতকেইটা খাবলে ভাল লাগে উ তাৰ পিছত হেই নহ
চুপালেিবা এটা নাপায় তেনেকুৱাও আমাৰ এইবিলাকো জেগাত
অঁ অঁ আমাৰ সেই এতিয়া বাৰীত এবাৰ শাক পাচলিও নাই তোমালোকৰ হৈছেনে
আমাৰ বাৰীতো নাই নহয় এইব একোৱেই নাই বুলি কলেও বেয়া নহয় তোমাৰ দিছিলে দিয়াতো চবেই দিছিলে কিন্তু তোমাৰ সেই মৰি গ'ল
আমাৰো এতিয়া ভাত কেৰেলা দুই চাৰিটা লাগিছে আৌ সেই তিতা কেৰেলাও সেই তেনেকে দুই চাৰিটা খাই থাকিবলৈ পোৱা হৈছে আৰু
অ তাতে মানে আমাৰ কি হৈছে এই জোনকত দিছে সেইখন দ জেগাখন
অ অ আমাৰ সেই জিকাত দি থোৱা আছে গছবোৰ বগাই আছে এটাও লগা নাই
অ ', তাৰপৰা দ যে মানে তোমাৰ সেই পানীয়ে মাৰি পেলাইছে। গেলাই মানে গেলি পেলাই গেলি গৈছে।
এই এইবাৰ মানুহবিলাকৰ বহুত লোকচান হৈছে দেই এইোৰ বাৰীত একো শাক পাচলি হোৱা নাই। বৰ বটৰ সেয়া হে মাজতে আগতে সেই দেখিছা নাই।
উম আজি তোমালোকৰ ফালে বৰষুণ দিছিলে নে?
অ', বৰষুণ দিছিলে ৰা
আজি পাই পথাৰ থাকিবলৈ ইমান ধুনীয়া ব
আজি অ' আজি দিনতটো পথাৰত থাকিব পৰা হ'ল নেকি ৰা ৰাতি সেই বতাহজাক আহিলতহে ঠাণ্ডা পৰিছে দেই ইমান গৰম।
উম উম।
বহুত বেছি গৰম হৈছে।
এ কালি কাৰেণ্টটো নাই নহয় আমাৰ ফালে তোমাৰ ৰাতি দছটা বজাতহে আহিছে এ। এটা মোবাইলৰ টৰ্চ মই ল'ৰা ওচৰত জ্বলাই থৈছো এটা টৰ্চ জ্বলাই পেলাই ভাত বনাইছোঁ।
অ', লৰাক চাগে ৰাখিবলৈ বৰ দিগদাৰ হয় কাইট নাথাকিলে।
এ কি মানে তোমাৰ কি কৈছে ফেন নাথাকিলে কাৰেণ্ট নাথাকিলে নাথাকে, ইমান অটপালি কৰে।
আমাৰ ছোৱালীৰ কাৰণে এতিয়া ৰাতি লাইট এটা জ্বলাই থব লাগে, আন্ধাৰ মুন্ধাৰে নুশুৱে।
আমাৰ সেয়া ৰা কেতিয়াবা কাৰেন থাকি যে মোবাইল ছুইচ অফ হৈ থাকে। সেই টৰ্চ পোহৰ জ্বলাই থ যাতেই
অ', অ'। আমাৰ সেইটো কাৰণে, এটা ইনভাৰটাৰ কালিহে এটা লাইট দিছো মানুহ য'ত আছো তাতহে লাইট দিছো আৰু নহলে বাকী এতিয়া বন্ধ কৰি থৈ দিছো।
উম, উপায় নাই নহয় নহ'বা।
আকৌ কাৰেণ্টটো নাহিলে ৰাতিতটো ফেনখন লগাব লাগিবই ইমান গৰম।
উম।
তাৰপিছত হেৰি এতিয়া এই এইবিলাহে গৰম এটা ঠাণ্ডা আছিলে আকৌ আগবেলা আজি।
অ', আজি আগবেলাতো বৰ ঠাণ্ডা আছিলে পাই। আজি তোমাৰ মানে, আজি আগবেলা তো মানে থাকিবলৈ বহুত ভাল হৈছে।
অ', পথাৰত থাকিবলৈ ভাল হৈছিলে, আমি এইকেইদিন ৰাতিপুৱা চাৰিটা বজাতে যাওঁ পথাৰলৈ। তাৰপিছত আৰু আঠ টানটালৈ গুচি আহো। তেতিয়া ৰ'দতটো ইমান নালাগে গাত আৰু।
এ তোমাৰ তেনেকে ভালো লাগে নহয়।
অ', আৰু সেয়ে ৰ'দত ৰুব নোৱাৰিও আজিকালি গা বোৰ যি হে একদম মানুহৰ দুৰ্বল হৈছে।
সেই দুৰ্বল হৈ যায় ত আৰু তাৰ মানে অকমান ৰোৱাৰ পিছত তোমাৰ কি মানো ক'বাত একদম খোপনি চুপনি উঠি একদম অৱস্থা নাইকিয়া হৈ যায় আৰু।
ৰ'দ দিলেও তোমাৰ কৈছো কিবা উপায় নাইকিয়াঅ। এতিয়াও ইমান ছটা বজাতে ৰ'দডাল ওলাই।
অ', এ আমাৰ ওচৰ বৈ এজনী আছে। তোমাক কিনো ক'বা নহয় মনে মনে নিজে চব বস্তু উঠাই ঠাই লৈ যায় একদম।
কি হ ঘৰ পা?
অ', ঘৰ পা লোকৰ ঘৰ বস্তু দেখিলে হ'লা আৰু
এই হেৰি নেকি বাৰু এই এনেকুৱা এই তোমালোকৰ ঘৰৰ পৰা দুঘৰ পাৰ হয় নি বাৰু।
অ', আমাৰ ঘৰব পৰা দুঘৰ পাৰ হয় অ', অ'।
অ', ময়ো সেই গম পাও মানুহজনী মানে এনেকে ফুল চুল দেখিলে ৰৈ থাকি
অ', ৰৈ থাকিবই নোৱাৰে হ'ল বুলি আৰু তেনেকুৱা হ'ব নালাগে ন।
নেলাগে অ' সুধি মেলিয়ে আনিব লাগে হয় নহয় বাৰু।
অ', অ' নিজে উঠাই লৈ যায়। মই এইবোৰ বেচিবলেহে ৰুই থৈছো। মই বেচিবলেহে ৰুই থৈছো। কাকো এনে তো কাক মোৰ এনেই দিবলৈতো ৰুই থোৱা নাই ন।
এ আজিকালি এনেই বস্তু দিবই নোৱাৰি অ' আই যি বস্তুৰ দাম হৈছে।
অ' তাই অকণো বুজি
হে তোমাল কোফালে গেছ কিমানকে লৈছা?
এ, আমাৰ গেছৰ এহেজাৰ সাত টকা। কা, আৰু তাৰমানে দহ টকা বুলিয়ে ক'ব পাৰি আৰু তিন টকাতো ঘূৰাই নিদিয়েই।
এই আমাৰ দহ টকাই অ'।
উম, বহুত দাম। আমাৰো এইবাৰ আমাৰ বা গেছৰ যি মানে জ্বলা কালা দেখিছো, বাৰুকে কালি ৰাতি ভাত বনাই থাকোতে গেছ এদাই হৈ থাকিলে নহয়, বাউকে ইটো ভৰাই থৈছিলে বুলিহে।
অ' তোন সেই আজিকালি চাও চাবাচোন গেছটো নহ'লে বৰ অসুবিধা হ' চাহ অকণ বনাবলে।
অ'।
তোন আৰু গেছ থাকিবই লাগিব, আমাৰ জুই ধৰিবলৈ তেনেকে আৰু অসুবিধাই নাই। ধৰ আছে ঠাণ্ডা দিনত অকমান ধৰ হৈ আছে বুত খুলি থৈ দিছো। এতিয়া মানে গৰম দিনত তেনেকে ভিতৰত জুই ধৰিবলে নহয়, বৰ দিগদাৰ, লেতেৰা হৈ পৰে নহয় ক'লা হৈ যায়।
এই নোৱাৰি নোৱাৰি অ'।
অ' আৰু এইফালে চালি তলতহে হেৰি কৰা হয় আৰু দানা চানা সি লোৱা হয়। আগে এই নহয় তুমি বহুত দিন এইফালে আহাই নাই, আহিবা খেতি বাতি উঠাই।
তাকে খেতি বাতি উঠাই মেলি যাম বুলি ভাবিছো, তোমালোকৰ সেইকাৰণতো কেইঘৰমানান ফুৰিবলৈ আছে নহয়।
অ' মোৰ সেই এতিয়া এইবাৰ গাঁৱলে গবন্ধত যাবলে নহবই চাগে, এতিয়া ডাঙৰজনীও আহিব, ভন্টি
অ', অ'।
অৰু সৰুজনীও সেই আছে সেই তাৰাপা সিহঁতি থাকিব বাৰু এই ঘৰ খেতি নোহোৱালৈকে।
অ' আকৌ খেতিকণো উঠাই লব লাগে নহয় বন্ধতে।
তাৰপা খেতি উঠাৰ পিছত ছোৱালীৰ স্কুলে খুলিব আকৌ। সেয়া গৃহ কাৰ্যবিলাক কৰোৱাই নাই। উম, তাৰাপা সেই আহ মানুহজন সেই কামলৈ গৈ আছেনে?
মানুহজন কামলৈ গৈ আছে, তোমাৰ আজিহে যোৱা নাই।
অ' আজি পথাৰলৈ গৈছিলাহঁত।
আজি পথাৰলৈ গৈছিলে অ'। বাবাও ঘৰত নাছিলে, এতিয়া অলপ আগত আহি সোমাইছেহে। পথাৰৰপৰা এই বাবা মানে তোমাক কি কৈছো ৰাতিপুৱাই যায় একেবাৰে ৰাতিহে সোমাইহি আৰু।
অ', অ' উ, বাৰু ঠিক আছে হ'ব তেতিয়াহ'লে দিয়া।
অ' ঠিক আছে হ'ব অ'।
অ', অ' উ, মই এই মানে সেই ছোৱালীক এই গাটো ধুৱাই লওঁগে।
হ'ব।
অ'।